হেল্ল'।
শুনিছানে?
আহ, শুনি আছোঁ বাৰু কোৱা। আহ, শুনিছোঁ কোৱা।
আহ, তাকে কি কৰি আছা?
এ, এনেই বহি আছোঁ বাৰু। তুমি কি কৰি আছা?
মইও এই উম, ভাত চাত খাই আহিলোঁ বাৰু, তুমি ভাত
হয়, অ', মই অ', ভাত খোৱা নাই বাৰু, অলপ পিছত খাম বাৰু। অ', তুমি অ', আজি কি টপিকৰ বিষয়ে কথা পাতিম বুলি ভাবিছাতো?
অ'। মই ভাবিছোঁ যোৱাকালি আজি দুদিন যোৱাকালি নে পৰহি আজি দুদিনমান আগতো বহুত ডাঙৰ ভূমিকম্প গৈছে। মই ভাবোঁ প্ৰা-প্ৰাকৃতিক অ', প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে অলপ কথা পাতোঁ নেকি!
অ', ঠিক আছে ভাল টপিক হয়, তাৰ বিষয়ে অলপ ভালকে কথা পাতিব পাৰিম বাৰু।
হয়।
কোৱাচোন বাৰু?
আহ, প্ৰথম যদি ক'ব যাওঁ অ', প্ৰকৃতি হৈছে আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। প্ৰকৃতিয়ে তোমাৰ আমাক আহ, বায়ু দিয়ে বায়ু পানী খাদ্য আৰু বাসস্থান দিয়ে। কিন্তু কেতিয়াবা তোমাৰ প্ৰাকৃতিক ভাৰসাম্য বিঘ্নিত হ'লে ক'বাত বিভিন্ন ধৰণৰ দুৰ্যোগ সংঘটিত হয়, সেইবোৰকে প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হয়, মোৰ মতে।
অ', সেইটোতো হয়, উম। বিভিন্ন জেগাত এনে ভূমিকম্প সেইবোৰ যায়।
হয়। আৰু তোমাৰ প্ৰাকৃতিক দুৰ্যোগ হৈছে এনে আকস্মিক ঘটনা যিয়ে মানুহৰ জীৱন তোমাৰ লগতে সম্পত্তি কৃষি পৰিৱেশ আৰু তোমাৰ অৰ্থনীতিৰ ওপৰতো গভীৰ প্ৰভাৱ পেলায়।
অ', ৰ বিপৰতো বহুত বিদ্ধি পেলায়, এনে পাৰ গতিকে প্ৰাকৃতিক দুৰ্যোগ হ'লেহে তোমাৰ এ, কিবা, কিবা কাৰণ হ'লে হয়। তে সেইটো কাৰণটো কি হয়, তুমি অলপ ক'ব পাৰিবা নেকি?
অ', প্ৰাকৃতিক উম, মই যদি কওঁ উম, অ' অসমৰ প্ৰথা যদি কওঁ মই, আমাৰ অসম তোমাৰ ৰাজ্যত বিশেষকৈ বানপানীৰ সমস্যাৰ বাবে জনাজাত। তোমাৰ প্ৰতি বছৰে, হয়।
বানপানীৰ সমস্যা এইটোতো ডাঙৰ সমস্যা হৈছে আমাৰ অসমৰ তুমি ক'ব গ'লে।
হয়, প্ৰতি বছৰে তোমাৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহ উপচি পৰাৰ ফলত বহু অঞ্চল পানীত ডুব যায়। হাজাৰ ল, হাজাৰ লোক গৃহহীন হয়, কৃষক কৃষিভূমি নষ্ট হয়, আৰু বহু পশু ধৰণৰ মৃত্যু ঘটে। তোমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তোমাৰ বানপানীৰ ফলত বহু বন্যপ্ৰাণী ক্ষতিগ্ৰস্ত হয়।
অ', এইতোতো হয়, বাৰু তুমি ঠিকেই ক'লা। আমাৰ, আমাৰে আমাৰ অসমত ক'ব গ'লে বেছিটো বানপানীৰে সমস্যা।
হয়।
আৰু তোমাৰ যিহেতু চি- টি এৰিয়াতো বানপানীৰে সমস্যা।
হয় হয় তাকে তাকে তাকে।
আঁহ।
এজাক বৰষুণ গ'লে ডাঙৰ বৰষুণ যদি যায় দুই তিনি ঘন্টা লৈ বানপানী হবই মানে।
অ কৃত্ৰিম বৰষুণতে বানপানী ষ্টাৰ্ট হৈ যায় তুমি ক'বই নালাগে ডাঙৰ বৰষুণ দিবই নালাগে।
ডাঙৰ বৰষুণ দিলেতো গুৱাহাটীদেখুন ডুবি যাব আধা। এনেকুৱা অৱ স্থা হৈছে কিহৰ কাৰণে হৈছে এইটোতো তুমি গম পাইছা নে কিহৰ কাৰণে হৈছে এনে কোৱা?
মই ভাবো এই উম ড্ৰেইন মানে যিবোৰ ড্ৰেইন চেইন বনাইছে সেইবোৰ ভালদৰে ব্যৱস্থা কৰা হোৱা নাই মানে চক
যেনেকুৱাকে মানুহে কয় গুৱাহাটী স্মাৰ্ট চিটি বুলি অহ তেনেকুৱাকে তেনেকুৱা হিচাপেটো আমাৰ অ বহুত ডেভলপ হবলে বাকী আছে হয় কি নহয়, যেনেকুৱা আঁহ বাহিৰৰ পৰা যেনেকুৱা মানুহ বোৰে কয় গুৱাহাটী ডেভলপ চিটি বুলি তেনেকুৱা হিচাপেটো আমাৰ বানপানীৰ কৃত্ৰিম বান বৰষুণতে বানপানী হৈ যায় আৰু তাৰ পিছত সেইবোৰৰ ড্ৰেইনবোৰৰ কাৰণে সমস্যা। আৰু ভৰলো নদীখন হেৰাই গ'ল। এতিয়া ভৰলো নদীখন মাজৰ পৰা গুৱাহাটীৰ মাজ ৰাস্তাতে এতিয়া ভৰলো নদী আছিলে সেইটো নদী নাই এতিয়া বৰ্তমান। সৰু নালা হৈ গৈছে ভৰলো নদীটো এইটো সেইবোৰ সমস্যাৰ কাৰণে তোমাৰ কৃত্ৰিম আ বৰষুণতে বানপানী হয়। তুমি ইয়াৰ বিষয়ে পাঠ্য কৰি কোৱাচোন।
তাকেই তুমি কোৱাটোৱেই মই তোমাৰ কথা মতে একদম একমত যে আমাৰ হয়তো চৰ কাৰে যিখিনি ব্যৱস্থা ল'ব লাগে বানপানী নিয়ন্ত্ৰণৰ বাবে সেই খিনি হয়তো ল'ব পৰা হোৱা ল'ব পৰা নাই বা লোৱা নাই, সেইকাৰণে মানে তোমাৰ তোমাৰ উম বানপানী আহ বানপানী মানে প্ৰতি বছৰে অসমৰ এক ডাঙৰ সমস্যা প্ৰধান সমস্যা বুলি ক'ব লাগিব।
অহ সেইটোটো ঠিকেই ক'লা তুমি প্ৰধান সমস্যা আমাৰ বানপানীয়ে হৈছে।
আৰু তোমাৰ ব্ৰহ্মপুত্ৰৰ পাৰবোৰ প্ৰতি বছৰে তোমাৰ খহি খহি গৈ আছে মানে। তোমাৰ ভূমিস্খলন বোৰ হৈ আছে ত ইয়াৰ ওপৰতো মানে কিবা ব্যৱস্থা ল ললে ভাল হয়, তাৰওপৰি তোমাৰ উম মই যিটো ক'ব যাওঁ তোমাৰ ভূমিকম্প হৈছে তোমাৰ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ, তোমাৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল ভূমিকম্প প্ৰৱণ অঞ্চল তুমি কি ভাবা যে যিহেতু ভূমিকম্পৰ ফলত তোমাৰ ঘৰ বাৰী ধ্বংস হয় পথ পথ তল ভাঙি যায় আৰু বহু লোকৰ মৃত্যু হব পাৰে। তুমি কি ভাবা আমি কি কি সচেতনতা লব লাগে ভূমিকম্প আহিলে, ভূমিকম্প কোবা আহাৰক হয়।
আমি কি ল'ব লাগিব আঁ তেনেকুৱা প্ৰাকৃতিক দুৰ্যোগ যদি হতাৎকে হয় তেনেহলেতো আমি একো কৰি বচাবলৈ আৰু নিজকে বচাবলৈ আমি এনো কোৱা জাগাত যাব লাগিব যিহেতু তাতে খোলা থাকক। এনে ভূমিকম্পতো এনেকুৱা আহিব বুলি কৈ কে নাহে আৰু যেতিয়া আহে যদি অহ সৰুকে ইষ্টাট হয় ভূনিকম্প যিহেতু তেনেকুৱা সময়ত আমি এনে খোলা জাগাত যাইকে বহিব লাগিব যিহেতু ওপৰৰ পৰা কিবা বস্তু আহ পৰি নাযাক নিজৰ ওপৰত তাৰ কাৰণে খোলা জাগাত যাইকে বহিব লাগিব তুমি কি ভাবা সেইটো সময়ত কি কৰিব লাগিব আমি কেনেকা কি কৰিবি আমাক নিজকে নিজক বাচাবা লাগিব
মই ভাবোঁ তোমাৰ যদি আমি ৰুমৰ বিলডিংত বা অট্টালিকাৰ ওপৰত আছোঁ তেতিয়াহ'লে আমি হয়তো অ', শীঘ্ৰে নি মানে শীঘ্ৰে মানে অতি শীঘ্ৰেও নহয় দৌৰা দৌৰি কৰিব নালাগে। কাৰণ দৌৰা দৌৰি কৰিলে হয়তো আমি ক'বাত পৰি যাব পাৰোঁ আমি অ', আমি আমি যিমান পাৰোঁ আমি বিল্ডিঙৰ অটালিকাৰ পৰা বাহিৰত আহিব লাগে খোলা থ থাকে বোলে তুমি যেনেকে ক'লা তাৰ ওপৰি যদি আমি ওলাই আহি ব নোৱাৰো তেতিয়াহ'লে হয়তো আমি বিচনা বা আমি টেবুলৰ তলত সোমাব লাগে তাৰোপৰি অ' তাৰোপৰি তোমাৰ ডাঙৰ গছ গছনি যিবোৰ আছে সেইবোৰৰ তলত আমি থাকিব নালাগে। বিদ্যুত খুটা উম, বিদ্যুত তৰ খুটা এইবোৰত আদি তলতো আমি থাকিব নালাগে। এইবোৰ আমি যিমান পাৰোঁ আমি খোলা ক্ষেত্ৰত থাকিব লাগে, আৰু ঘৰৰ পৰা ওলাব নোৱাৰিলে মই যিহেতু সকলোৱে টেবুল বা বিচনাৰ তলত সোমালে মানে সোমাব লাগে আৰু তাকে।
হয় হয় তুমি ঠিকেই ক'লা টেবুলৰ তলত এই বিশ্বনাথ তলত যিহেতু আমাৰ ওপৰত সেই বস্তুটো ৰক্ষা কৰিব পাৰে। তাৰে তলত বহিব লাগে। আৰু তেনেকুৱা আৰু প্ৰাকৃতিক দুৰ্যোগ হ'লে বেছি যোৱা বছৰ আহ যোৱা যোৱা বছৰত নেপালত ইমান ডাঙৰ ভূমিকম্প গৈছিলে। তাতে কিমান ঘৰ বাৰী ভাঙি গ'ল তোমাৰ আহ আহ তোমাৰ কিমান কিমান অগত হ'ল কিমান মানুহজনৰ মৃত্যু হ'ল। দেখিবলৈ পোৱা গৈছিলে, আহ ই প্ৰাকৃতিক দুৰ্যোগ হোৱা হোৱাৰ কাৰণটো কি হয়?
মই ভাবো অ', অ' তাকে প্ৰাকৃতিক দুৰ্যোগৰ মানে মোৰ দৃষ্টি আৰু প্ৰাকৃতিক দুৰ্যোগৰ কিছুমান কাৰণ স্বাভাৱিক হ'লেও তোমাৰ মানুহৰ কাৰ্যকলাপো ইয়াৰ বহুত বৃদ্ধি কৰিছে। যেনে তোমাৰ অ অবৈধ বননি ধন পৰিৱেশ প্ৰদূ খন জলবায়ু পৰিবৰ্তন পাহাৰ কটা এইবিলাক কাৰ্যই মানে তোমাৰ প্ৰাকৃতিক ভাৰসাম্য আহ আহ প্ৰাকৃতিক ভাৰসাম্য নষ্ট কৰে ফলস্বৰূপে বানপানী ভূমিস্খলন আৰু অন্যান্য দুৰ্যোগ অধিক বৃদ্ধি পাই আছে। তুমি কি ভাবা?
অ' সেইটোয়ে হয় তুমি যি ক'লা। অ' এতিয়াতো বৰ্তমান আমাৰ দেখা যিহেতু বায়ু প্ৰদূৰ্ষণ পানী প্ৰদূৰ্ষন আৰু তাত তাৰে উপৰি গছ গছনিবোৰ কাটি আছে। পাহাৰ কাটি আছে তাৰ তাৰ ফলতে আমাৰ প্ৰাকৃতিৰ দুৰ্যোগ হ'বই। যিহেতু এতিয়াতো হয়। যেনেকুৱাকে গছ গছনি নোহোৱাই হৈ আছে। আৰু তাৰ পিছে আমাৰ প্ৰয়োজন আহ কিমান গছ গছনিৰে আমাৰ বহুত প্ৰয়োজনতো গছ গছনিৰে হয়। এভৰিথিং আমি গছ গছনিৰেই ব কৰোঁ, এঁ- পৱা তোমাৰ- সেইকাৰণে আমাৰ যি যিহেতু আমি ব্যৱহাৰ কৰা বস্তু- তাক ভালকে লগাব লাগিব আৰু আমি যিমান পাৰো আহ প্লাচ- ষ্টিকটো সেই বস্তুটো ইউজ কৰিব কমাব লাগিব। যিহেতু সেই যি বস্তু- পচি নাযায়, গেলি পচি নাযায় তাৰ কাৰণেও- বহুত ভূমিতো তোমাৰ দুৰহত- তোমাৰ ভোম এইটো যিহেতু মাটিবোৰ তোমাৰ- বেয়া হৈ যায়, তাৰ কাৰণে আমি আহ- নিজকে নিজে অলপ অঁ' চেঞ্জ কৰিব লাগিব।
হয় হয়। অ মও তাকে ভাবো, যে আমি প্ৰাকৃতিক দুৰ্যোগ যদি যদিও আমি সম্পূৰ্ণৰূপে ৰোধ কৰিব নোৱাৰো ইয়াক- কিন্তু, ইয়াৰ ক্ষতি আমি নিশ্চয় কমাব পাৰো। তাৰ বাবে, - তোমাৰ আমি অধিক গছ পুলি ৰোপন কৰিব লাগিব। বনাঞ্চল সংৰক্ষণ কৰিব লাগিব। তাৰপিছত, পৰিৱেশ দুখন- কমাব লাগিব, পৰিৱেশ প্ৰদূষণ। যেনেকে তুমি ক'লা প্লাষ্টিকৰ- ব্যৱহাৰ আমি কমাব লাগিব হ্ৰাস কৰিব লাগিব যিমান পাৰো, আৰু তাৰপিছতে দু- আৰু তোমাৰ তাতে দুৰ্যোগৰ সময়ত চৰকাৰী নিৰ্দেশনা মানি চলিব লাগিব। সচে- তনতা বৃদ্ধি কৰিব লাগিব। জৰুৰীকালীন উদ্ধাৰ আৰু সাহার্য্য ব্যৱস্থা শক্তিশালী কৰিব লাগিব। এইবোৰ কৰিব লাগিব আৰু, উম' আৰু অঁ।
এইবোৰ কৰিলে আমি এইটো হ্ৰাস কৰিব পাৰিম। আৰু নিজকে নিজে আমি সলাব লাগিব। যি বস্তু আমি আ ব্যৱহাৰ কৰো, তাক আমি আহ- ভালকে বচাব লাগিব। যেনেকুৱা গছ গছনি আমি বহুল ব্যৱহাৰ এইটো আমাক বহুত- প্ৰয়োজন। এইটো বস্তু আমাক বচাবই লাগিব।
তাকে তাকে, তোমাৰ বিদ্যালয়, মহাবিদ্যালয় আৰু সমাজত- ত' দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কে শিক্ষা প্ৰদান কৰাটো জৰুৰী ছা ছাত্ৰ-ছাত্ৰীক। অতি প্ৰয়োজনীয়।
এইবোৰ আমাৰ প্ৰয়োজনীয় বস্তুবোৰ আমাৰ মানে সেইদিনা- অঁ' বহুত গছ গছনি লগালে, এনভাৰমেন্ট ডেৰ দিনা পৰিৱেশ ডেৰ দিনা।
অ' এইটো ভাল কথা, কিন্তু একদিন লগালে নহব সদায় লগাব লাগিব তুমি হেৰি-
তাক তাকে তাকে, তাকে মই ভাবো জব- প্ৰতিজন আমাৰ যদি প্ৰতিজন নাগৰিকে যদি গছ পুলি ৰুব ৰু বুলি- দায়িত্ব লয়, মই ভাবো মানে আমাৰ যিখিনি- ক্ষতি হৈছে আ আমাৰ প্ৰকৃতিৰ যিখিনি ক্ষতি হৈছে সেইখিনি হয়তো পূৰণ হ'ব ক'বাত নহয়- কবাত, অঁহ ত' সেইখিন সেইখিনিয়ে প্ৰাকৃতিক দুৰ্যোগৰ ৰোধ কৰিব।
অঁ ঠিক কলা তুমি, অঁ'।
কে হেই-
দিয়া ঠিক আছে। এতিয়া এইটো আলোচনা ইয়াতে শেষ কৰো। অঁ' দিয়া থেংক ইউ।
অঁ'